হেল্ল' কি কৰিছ?
এয়া বহি আছো চাহ খাই?
খবৰ ক।
খবৰ ভাল তোৰ ভাগ ।
মোৰ ভাগৰ মজা?
বহুত দিনৰ মত মাতটো শুনিলো?
তাকে এই ঘৰতে আছোঁ এইটো সিটো কাম কৰি আছো এতিয়াতো ধৰ ৰাস্তাত অলপ ওলাই আহিছোঁ? সন্ধিয়া লগা।
বাকী ঘৰত ভালনে?
ঘৰ একদম সুন্দৰ তহঁতৰ কেনেকুৱা চলি আছে ঘৰত।
অ ঠিকে চলি আছে বৰ্তমান।
কি খালি চাহ খালি নে কফি খালি। কিহল লগৰ খালে বিস্কুট? আজি আকৌ আমাৰ মায়ে তটো পানী পিঠা বনালে পানী পিঠা খাইছ নাই তই।
পানী পিঠা খাইছো আগতে?
অ
কেনেকে বনাই বস্তুটো?
ত পানী পিঠাটো তই বেছিকেলি মানে এ পতককৈ তই এতিয়া চাহৰ লগত খাওঁ বুলি ভাবি এ তই পতককৈ কিবা এটা যদি স্পেচিয়েল খাবলৈ মন যায় তেতিয়া পানী পিঠা বনাব পাৰ।
অ
ত প্ৰথমতে আগতে অ আগতে ঢেঁকীত খুন্দী। ঠোৱা যি পিঠাগুৰি আছে সেই পিঠাগুৰি পৰাও বনাব পাৰ।
অ
পিঠাগুৰিটোতো কি অ ত তেলত টাৱাত দি। পেলাই পিঠাগুৰিটো বনাই মানে তাৱ তাৱাত অকণমান তেল দি পেলাই তাত পিঠাগুৰিখিনি তই দি দিলি পানী যিখিনি তই পানীৰ লগত মিশ্ৰণ কৰি থৈছিলি তাৰ পৰা পাঁচ মিনিট মানৰ পিছত সেইটো হৈ গ'ল পানী পিঠা।
অ সহজ বনাবলৈ?
সহজ সহজ ত' আৰু খাবলৈও ভাল?
উম
তাকে বনাই চাবি খাবলে ভাল? মানে ভোকত যদি থাক তেতিয়া মানে তই চাহৰ লগত সেই পানী পিঠা খালে সোনকালে ভোক গুচি যায় বা ভাত খোৱা সময়লৈকে সেই পানী পিঠাই চলি যায় আৰু।
উম উম হয় হয়
বাকী আজিৰ দিনটো কেনেকুৱা গল।
আজিৰ দিনটো বৰ ভাল যোৱা নাই অ কাম বন কৰি থাকোতে দুখ পালো ভৰিত?
অহ
ইটা এটাত উজুতি খালো?
তাত কেনেকে উজুতি খালিগে?
এ গোহালি কাম কৰি থাকোতে ইটা এটা আছিলে তাতে উজুতি খালো? ভৰি নখ এটা ভাগিলে?
অহ তাকেহে মেডিকেললৈ যাবি? ট্ৰিটমেণ্ট কৰিবি?
আহ এপাক গৈছিলো ঔষধ পাতি দিছে?
অ।
এতিয়া বেণ্ডেজ কৰি থৈছো।
ঠিকে আছে, ঠিকে আছে মোৰ আকৌ তোৰ কলেজৰ ফালৰ পৰা এটা ইণ্টাৰ্ণশ্বিপ দিছে। সেইটোত লাগি থাকোঁতেই গোটেই দিনৰ সময়টো গুচি গৈছে। হা-
কৰিছ?
এ মানে আমাৰ ওচৰতো এল পি স্কুল এখন আছে- এল পি স্কু- স্কুলখনত, এইটো ক্লাছ ওৱানৰ পৰা ক্লাছ ফাইভলৈকে যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টখিনি পঢ়োৱাব লাগে।
অ।
তহতক- দিয়া নাই নেকি?
আমাক দিবহে কৈ আছে?
অ, অ।
ল'ৰা ছোৱালী আছে নে স্কুলখনত?
ল'ৰা ছোৱালী আছে, ত এতিয়া আজি মইতো প্ৰথমতে ৰাতিপুৱা বেলা গলো সিহঁতে যেতিয়া প্ৰাৰ্থনা কৰি আছে মই সেই সময়ত পাইছোগে।
উম।
আ প্ৰাৰ্থনা ধুনীয়াকে কৰিছে তো প্ৰথমতে প্ৰাৰ্থনা কৰিলে, তাৰপাছত মহৎ লোকৰ বাণী কলে, তাৰপাছত কুইজ কলে, তাৰ পৰা দুজন মানে কবিতা মাতিলে-
অ। ধুনীয়া ন ভাল লাগে অনুষ্ঠান-
এ অ এনেকেতো অনুষ্ঠান তাম আৰম্ভ হৈ গৈছে।
উম।
তাৰ পিছত আকৌ বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহ শিক্ষকৰ লগত আলোচনা কৰিলো যে আজি ক্লাছখিনি কেনেকে কৰিম বা কোনটো ক্লাছ কোনে কৰিব?
কি কি ক্লাছ কৰিছ তই?
আজি সমাজ বিজ্ঞান পঢ়ালো, অসমীয়া পঢ়োৱালো। সেইখিনিৰ ওপৰত, আজি আকৌ ইণ্টাৰেষ্টিং ঘপককে পৰীক্ষা এটা পাতিব লগা হ'ল।
আহ কি কি বিষয়ে পৰীক্ষা পাতিছ?
পৰীক্ষা এটা পাতি দিলো।
পাৰিছেনে লৰা ছোৱালীবোৰে?
পাৰিছে বাৰু, মানে- সৰু সৰু ল'ৰা ছোৱালী এই, কুৱেচন খিনিয়ে সিহঁতক বুজাই দিব লগা হৈছে তাৰ পিছত সিহঁতে পাৰিছে।
অ, ভালে আমাৰো ইণ্টাৰ্ণশ্বিপ দিব তাকে মই কত কৰো জানো পাই।
তাকে, কেনেকুৱা ধৰণৰ ইন্টাৰ্ণশ্বিপৰ বিষয়বোৰ দিছে।
আমাৰ স্বাস্থ্য সম্পৰ্কীয় দিছে। তাৰপৰা সে- শিক্ষকতাও কৰিব পাৰি।
আহ।
অ এনেকুৱা আৰু কিবা কাঠফুলা খেতি।
আহ।
উ
শিক্ষকতাৰ বিষয়টো ভাল। মানে আমি এতিয়া, যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান পঢ়ি আছে বা শিক্ষকতা বৃত্তিটোৰ প্ৰতি আগ্ৰহী হয়, সিহঁতে এইটো এতিয়া বৰ্তমানে মানে এক্সপিৰিয়েঞ্চটো কৰি পেলাই সিহঁতে পিছলে, সেই বৃত্তিটোৰ ওপৰত এটা সময়ক জ্ঞান ল'ব পাৰিব। অ, হৈ যায়, হৈ যায়।
আৰু চাৰ্টিফিকেটো পাব ন লাষ্টত।
অ পিছত প্ৰধান শিক্ষকে চাৰ্টিফিকেট দিব গতিকে যিসকলে কৰি থাকে মানে ছাত্ৰ ছাত্ৰীসকলে যিসকলে এইটো বিষয়ৰ ওপৰত টিচিং বিষয়ৰ ওপৰত যিসকলে আগ্ৰহী, তেখেতলোকেতো কৰিব পাৰে তয়ো কৰি লবি এইটো ভাল বিষয়।
অ ময়ো তাকে ভাবিছো নিজেও জ্ঞান হব।
আহ, নিজেও জ্ঞান জ্ঞান হ'ব সেইটোৱেই।
কিমান দিন মান কৰিব লাগিব, ইণ্টাৰ্ণশ্বিপটো?
এইটোক আমাক দিছে, এশ বিশ ঘণ্টা এটা প্ৰগ্ৰেম এতিয়া এশ বিশ। এক ঘণ্টাটো মই ছঘন্টাকে ভগাই লৈছোঁ, ভগাই পেলাই মই বিশ দিনৰ এটা প্ৰগ্ৰেম কৰিম।
ঘন্টা চিষ্টেমত দিছে ন?
ঘণ্টা ছিষ্টেমত দিছে মানে আমি এতিয়া এশ বিছ ঘণ্টা কমপ্লিট কৰিব লাগে, ডেইলি আমি কিমান ঘণ্টাকে কওঁ সেইটো আমাৰ নিজৰ ওপৰত কথা।
আচ্ছা।
হয় হয় আকৌ তই যে কৈছিলি মাছৰুমৰ কথা।
আঁ।
এই মাছৰুম খেতিটো আমি, কৰিছিলো মানে। কাঠফুলা খেতিটো অ, তোৰ যদি কেতিয়াবা কিবা সহায় লাগে। তেতিয়া আহ যদি ইণ্টাৰ্ণশিপ কৰ, তেতিয়া মই সুধিব পাৰো মই। তেতিয়া সহায় কৰিম আৰু এইটো ক্ষেত্ৰত। তাত।
কচোন ক কেনেকে কৰিব লাগে, মই তেতিয়া যদি বুজি পাওঁ কাঠফুলা খেতিটোকে কৰিব পাৰিম।
অ হয় ত কাঠফুলা খেতিটো আচলতে কাঠফুলা খিনি। কোৰ হয় কিছুমান। কিন্তু এইটো ডাঙৰ প্ৰজাতিৰ ভেঁকুৰ আৰু সেইবোৰ ডাঙৰ ডাঙৰ ফুল হৈ যায় যিখিনি আমি মানুহে ভাজি পেলাই মানে নৰ্মেলি খাব পাৰোঁ।
বুজি পাইছ খাবলৈ ধুনীয়া যিসকলে মাছ মাংস নাখায়। সিহঁতে মানে মাছৰুমটো মাছ মাংস হিচাপে সিহঁতে খাব পাৰে। আকৌ, অ প্ৰথমতে মানে মাছ। ৰুমটো তিনি চাৰি প্ৰকাৰ মাছৰুম আছে।
অঁ।
এবিধ মাছৰুম হৈছে, খেৰ বা নৰা কাটি আমি টোপোলা বনাই ওলোমাই ৰাখোঁ। এবিধ। ম এবিধ হৈছে, আমি এ ভেটি বনাই খেৰে ঢাকি পেলাই তেনেকে বনাওঁ।
অঁ।
এতিয়া যিটো আমি, খেৰ কাটি পেলাই যিটো আমি টোপোলা বান্ধো। সেইটোৱে। বৰ্তমান আমাৰ বৰ্তমান বেছিকৈ প্ৰচলিত হৈ থাকে।
অ এই আমি যে বগা বগা যে কিনি কিনি খাওঁ।
আমি যিটো, বগা বগা কিনি কিনি খাওঁ। এতিয়া সেইটোতো নৰা বা খেৰেও বনাব পাৰো ।যিসকলৰ খেৰ থাকে সিহঁতে খেৰে বনায় আৰু যিসকলে নৰা কাটি থয় সেই কাটি থোৱাখিনি মানে তেনেকে বনায়।
অ অ আমাৰ এই, ওচৰৰে খোৱা এজনে এনেকে খেৰ কাটি পেলাই বনাইছে।
আহ।
ভাল উৎপাদন হৈছে।
তাকে মানে যদিহে খেল বা লৰাটো যদি হে মোটামুটি ছয়মাহ সাত মাহৰ পুৰণি হয়। তেতিয়াাহ'লে মানে কি খেৰ বা নৰাত এ কাঠফুলাৰ উৎপাদনটো বেছি হয়। কিন্তু সম্পূৰ্ণ কাঠফুলাৰ উৎপাদন সম্পূৰ্ণ নিৰ্ভৰ কৰিব সেই কাঠফুলাৰ বীজ আৰু যি পৰিৱেশত আছে সেই পৰিৱেশটো
আহ আচ্ছা
এনেকুৱা কথা
যিকোনো পৰিৱেশতে নহয় নহয় ন
পৰিৱেশ বুলি কলে মানে কি যিহেতু আমি এইটো মানুহে খাওঁ কাঠ ধৰা এটা বেক্টেৰিয়া হয় গতিকে আমাৰ পৰিৱেশকতো তেনেকুৱা বহুত বেয়া বীজাণু বা বিষাক্ত বিনা বীজাণু থাকে
অ মানে এই আখোৰা জনে কৈছিলে খোৱা জনে কৈছিলে মানে খুব ঠাণ্ডা পৰিবেশ লাগে বুলি
আহ সেইটোয়ে খুব ঠাণ্ডা পৰিৱেশ মানে এটা ভেঁকুৰ উঠিবলৈ যি জেকা পৰিৱেশ লাগে সেই তেনেকুৱা এটা জেকা পৰিৱেশ লাগে হ তাৰ পাছত অ গৰম দিনত নহব কিন্তু গৰম দিনতো কৰা উপায় আছে তোৰ বেৰ কত থুইলা বস্তাৰ যিটো মৰাপাটৰ বস্তাৰ
অ
সেই মৰাপাতৰ বস্তা আমি ডেইলি ভিজাই ভিজাই থ'ব লাগিব যাতে ভিতৰৰ পৰিৱেশটো ঠাণ্ডা হৈ থাকে। আৰু মাছৰুম খেতি মোৰ কথা এইটোৱে হৈছে যাতে কাষত কোনো ধৰণৰ বীজাণু সম্পন্ন যিবোৰ বাহিৰা আমাৰ বনৰীয়া কাঠফুলা আছে সেই কাঠফুলাস সমূহ গজিবলৈ দিব নোৱাৰিব।
উম খুব সতৰ্ক হৈ থাকিব লাগিব
খুব সতৰ্ক হৈ থাকিব লাগ কাৰণ এতিয়া যদিহে বিষাক্ত আহ যিবোৰ কাঠফুলাত পৰি যদি পখিলা এটা গাত যদি সেই বিষাক্ত অনুজীৱবোৰ আহি আমি খেতি কৰা কাঠফুলাবোৰত যদি সোমাইহি তেতিয়া সেইটো সম্পূৰ্ণ বিষাক। হৈ যাব যিবোৰ খাই মানুহ মৰিবও পাৰে।,
হয় হয় উ
তেনেকুৱা কথাই সেইটো তই যদি খেতি কৰ তেতিয়া পৰামৰ্শ ল'বি পৰামৰ্শ দিম আৰু এইটো এটা খুব লাভজনক খেতি হয়।
অ বজাৰত মূল্য আছে।
বজাৰ যথেষ্টখিনি মূল্য আছে বৰ্তমানতো আমাৰ বহুতো মানুহে আমি সমাজত দেখো বহুতো মানুহে এই কাঠফুলা খেতিটোক নিজৰ বৃত্তি হিচাপে লৈছে
অ হয় অ দেখিছো বাৰু
তাকে
মই এনে ইণ্টাৰ্ণশ্বিপৰ কাৰণে এই বিষয়টো বাছি ললে কেনেকোৱা হ'ব বুলি ভাব বাৰু তই
এনেই ইণ্টাৰ্ণশ্বিপৰ বিষয়ে বাছি ল'লে ভালেই হ'ব তাকে এতিয়া আৰু কথা পাতিব নোৱাৰিম মানে মোৰ কিবা কাম এটা আহিছে সেইটো কাৰণে । এ কথাখিনি আমি পিছত পাতিম তেতিয়া আমি ইমানতে সামৰোঁ ।
ঠিক আছে দে হ'ব ভাল লাগিলে কথা পাতি ।
ঠিক আছে দে আকৌ ফোন কৰিবি মই টোৰ বিষয়ে আকৌ তোক বুজাই কম ।
ঠিক আছে হ'ব ।